হেল্ল' হেল্ল'
হেল্ল'
উম! ক?
কি কৰিছ?
আছোঁ এনেই তই?
অঁ আছোঁ এনেই।
অহ
খালি ভাত? উম খালোঁ ।তই?
মইয়ো খালোঁ দে
অঁ, ক'ত আছিলি?
হোম
ক'ত আছিলি?
এ আইতা ঘৰ।
অ উ
তোৰ খবৰ-খাতি?
ভালেই
ভালেই
মা, কি কৰি আছে?
মা ঘৰত নাই আইতা ঘৰ
অহ আইতা ঘৰত মানে
নাই আইতা, এ ওচৰ আইতা ঘৰত। মানে মোৰ দেউতাৰ মাকৰ ঘৰত
অহ কিহৰ লগত খালি ভাত
ভাত মানে এবাৰ এ খালোঁ মাংসৰ লগত ৰাতিপুৱা । তই হেল্ল' হেল্ল'